অ', হেল্ল'
অ', কি কৰি আছা?
মই এনেই ভাত খাই উঠিছোঁ, তুমি?
অ', মই আ কিবা খাবলে আহিছোঁ হোটেল।
আচ্ছা আচ্ছা এই মুৰ্গীক দানা দিয়া নাই আজি?
উম, নাই নাই মানে, কিবা লেবাৰ আছ ন' সিহঁতক হেৰি কৰি থৈ আহিছোঁ মই এই টাউন আহিছিলো যে
অ', আচ্ছা আচ্ছা, ঠিকে আছে দিয়া, খবৰ খাতি ভাল?
অ', ভালে ভালে, তোমাৰ?
মোৰো ভালে, ভাত খালা?
উম, খালো বাৰু। মৰ্ণিঙত, অ,
ঠিক আছে।
আকৌ ঘৰত খবৰ খাতি কেনেকুৱা?
চবৰ ঠিকে আছে, তোমাৰ?
উম, ঠিকে বাৰু।
বাকী তুমি, চ'চিয়েল মিডিয়া চলোৱা নে?
অ', কৰো বাৰু।
আচ্ছা আচ্ছা, তোমাৰ এনেই ইনষ্টাগ্ৰাম, ফেচবুক, এইবিলাক আছে চাগে?
উম, ইনষ্টা আছে বাৰু, ফেচবুক নচলাও।
আচ্ছা আচ্ছা ঠিকে আছে, এনেই বাৰু তোমাৰ অ কোৱা?
উম কোৱাচোন কোৱা?
এনে তোমাৰ ছচিয়েল মিডিয়াটো ইউজ কৰা কিমান টাইম হ'ল?
উম, বেছি দিন হোৱা নাই। এ দেৰ বছৰ মান হৈছে আৰু মানে মোৰ এ একাউণ্টো আছে ন? হেল্ল'
অ', অ', হেল্ল' শুনিছোতো, হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' হেল্ল'
শুনিছেনে, অ, আৱাজটো আহি আছে নে? হেল্ল'
হেল্ল'
অ', শুনিছা?
হেল্ল'
হেল্ল'
ৰ'বা দে এনে।
হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ, আহিছেনে মাতটো?
অ', আহিছে আহিছে।
অ', আচ্ছা আচ্ছা ঠিকে আছে অ, তুমি যে কৈ আছিলা দেৰ মাহ দেৰ বছৰ হৈছে ন' তোমাৰ চলোৱা?
অ', মানে প্ৰথমতে মোৰ একাউণ্টটো বেন কৰি দিলে।
অ', আচ্ছা আচ্ছা, মানে কিবা হৈছিলে নেকি কিবা ৰিপৰ্ট দিছিলে কোনোবাই?
উ নাই সেনেকুৱা মানে হেক কৰি লৈ হেক কৰি লৈছে আৰু।
অ আচ্ছা আচ্ছা একো নাই দিয়া। এতিয়াতো ইউজ কৰি আছা ন?
এতিয়া কৰিছো আৰু অ মানে কেইদিনমান হেৰি চলাবলৈ বন্ধ কৰি দিছিলো পিছত লগৰ বোৰে ক'লে একো নহয় হেৰি কৰ বুলি আকৌ ন- নতুনকে দাৰ পিছত আৰু দিছো আৰ।
আচ্ছা আচ্ছা ঠিকে আছে। দিয়া বাৰু এতিয়াতো তুমি এনে ইনষ্টাগ্ৰামৰ আইডি পাছ বেলেগক শ্বেয়াৰ নকৰিবা। এই ছচিয়েল মিডিয়া এদিন হেক হৈ যাব পাৰে। সেইটোয়ে
তাপা এনেই তোমাৰ আছেনে নাইবা?
মোৰো আছে বাৰু মোৰ ইউজ কৰাতো হ'ল এতিয়া চাৰি বছৰ মান হ'ল একো প্ৰব্লেম দিয়া নাই বাৰু। ইউজ কৰি আছোঁ। সেইটোয়ে বাকী এনেই তুমি ভিডিঅ' এৰা নে, ভিডিঅ' নহ'লে ৰিল বনোৱা?
উম আছে বাৰু কেইটামান
আচ্ছা আচ্ছা ঠিকে আছে বাৰু দিবাচোন ময়ো চাম তোমাৰ ৰিল বিলাক
অ অ।
অ।
অ চালেই নহ'ব আৰু লাইক কমেন্টো কৰি দিবা।
অ হ'ব দিয়া মই কৰি দিম বাৰু। বাৰু মই তোমাৰ এনেই অ মানে ঘূৰিব যাওঁ ন। ত মই ছচ- মিডিয়াৰ কাৰণে মানে তাতে মানে কন্টেন্ট বনাই দিওঁ আৰু সেইখিনি ভিডিঅ' এৰো।
অহ। এনেই ক'ত ক'ত ফুৰিব গৈছা?
মই গৈছো তোমাৰ ভাবি লোৱা কাশ্মীৰ গৈছো তো তামিলনাডু কেৰেলা এইখিনি ভিডিঅ এৰিছো আৰু
অ অ এনে জেগাবিলাক কেনেকুৱা বা
এনেই জোগাবিলাক ভালেই মানে গছ গছনি আছে আৰু মানুহবিলাকো ভাল পাহাৰো আছে।
অ অ
সেইটোয়ে বাকী মই এনেই তোমাৰ যেনেকে কিবা এটা বস্ত- তো খাব গৈছো নহলে কিবা এটা ৰেষ্টুৰেণ্টত গৈছো নহ'লে কেফ তাত মানে বস্তুবিলাক খাওঁ ন অৰ্ডাৰ দিও। ত' তাৰ পৰাই মই ভিডিঅ' খিনি বনাই এডিট কৰি পেলাই কন্টেন্ট বনাই ই ছ'চিয়েল মিডিয়াত দি দিওঁ আৰু। সেইটোৱে বাকী তুমি এনেই কি টাইপৰ ৰীল বনোৱা এনে ফানী ৰীল নে
অ ট্ৰেণ্ডিং মানে আৰু ট্ৰেণ্ডিং ফ'ল' কৰো। চং ডান্স এনেকুৱাই আৰু।
কৰা ন
উম
আচ্ছ আচ্ছা এনে তুম কি কি ডাঞ্চ কৰা নি হিপ হপ নেকি?
কৰোঁ।
আচ্ছা খৰচা কৰা। আচ্ছা আচ্ছা তেনে তোমাক চাব লাগিব মোৰ খৰচা বাৰু ভাল লাগে। মও কৰিছিলো আগতে
অ হয় নেকি?
অ মানে মই কৰিছিলো মানে মানে মোৰ ক্লাছ টেনৰ পৰীক্ষা আছিল। ন চ ঘৰৰ পৰা কলে কি এইবিলাক এতিয়া কৰিব নালাগে পঢ়াৰ পিছত কৰিবি তাৰ পিছত পৰা এৰি দিলো আৰু খৰচা কৰাটো।
তুমি মোৰ ছচিয়েল মিডিয়াত সত্ৰীয়াও ডান্স পাবা মই দিছো বাৰু ভিডিঅ' কেইটামান
খৰচা না ছা
এনেই মোৰ মানে ডান্সৰ স্কুল এখন আছে তোমালোকৰ ফালে সেনেকুৱা। পোৱালি মানে যাৰ শিকিবলে চখ আছে সেনেকুৱা হেৰি কৈ দিবা। আৰু
অ তুমি মানে শিকোৱা নিকি সত্ৰীয়া আচ্ছা ঠিকে আছে তেনে। অ কোৱা।
তোমালোকৰ ফালে যদি সেনেকুৱা মানে পোৱালি আছে শিকিবলে যাৰ ইচ্ছা আছে ত'। সেইটো হেৰি কৰি দিবা মোক মানে কন্টেক্ট কৰিব দিবা আৰু।
অ ঠিকে আছে বাৰী বাকী তোমাৰ ময়ও বাৰু শিকিব বিচাৰিছো মোকে শিকাই দিবা। আৰু দুটামান লৈ আনিম মই। অ সেইটোৱে আৰু কোৱা।
মানে পাঁচ বছৰৰ পৰাহে লওঁ পাঁচ বছৰৰ পৰা পোন্ধৰ বছৰ ইমান। তোমাৰতো চাগে বয়স হৈছে ন।
মোৰ বেছি বয়স হোৱা নাইতো মোৰ মানে তোমাৰ এতিয়া বিছ বছৰ হৈছেহে।
অ নাই মই মানে উম ডাঙৰ ষ্টুডেন্ট বিলাক। নকৰো মানে সৰু সৰু বাচ্ছা বোৰ সেবিলাক কৰো।
তোমাৰ এটা ডাঙৰ ষ্টুডেন্ট হলে এটা ভালে হ'ব ন মানে। কোনবা কোনবা পোৱালী বিলাক অলপমান বদ মাছ হয় ন। চ' মানে সিনতে এনে বদমাচি কৰি থাকে নাচিব নিবিচাৰে চ' মই। তোমাৰ লগতে টিচিংটো কৰি ল'ম আৰু মইতো জানো ন নাচিব। সেইটোয়ে চ তোমাৰ হেল্পো হৈ যাব।
হয় বাৰু কথাটো।
সেইটোয়ে দুটাই খৰচাক শিকাই দিম আৰু ন।
অ এনে তুমি কিমানৰ লৈকে শিকিছিলা বা।
দিছিলো জানো মানে।
অ এনে। তো কিবা ডেৰ বছৰলৈকেহে নিকি দুই বছৰত। হয় গে নিকি এতিয়া।
অ মানে মোৰ কৰ্চটো অলপমান ভাল আছিল ন।
তেন্তে শিকিব লাগিছিল আৰু।
একো নহয় ময়ো তোমাক শিকাই দিম মইতো দুই বছৰ শিকিছো ন।
অ ভালেই হ'ব দিয়া তেন্তে।
অ সেইটোয়ে বাকী তোমাৰ কি কয় মৌচ্। ষ্টুডেন্ট বিলাক পালে লৈ আনিম বাৰু অ বাকী তুমি এনে-কুৱা তোমাৰ খৰচ্চা কিবা কম্পিটিচনত গৈছা নিকি?
অ গৈছিলো বাৰু দুটামান মানে। ফাৰ্ষ্টত আহিব পৰা নাই বাকী ছেকেণ্ড আৰু থাৰ্ডত। কাৰণ মানে তেতিয়া মই অ মো হেৰি ক্লাছ। মানে ডান্সৰ হেৰি লৈ থাকোতে মই হেৰি কৰিছ ছিলো ন তাপাইত। এতিয়া মোৰ মানে এ ডান্স স্কুলৰ হেৰি বিলাকে পাইছে বাৰু প্ৰথম প্ৰথম এ এনেই তুমি ভিডিঅ' বিলাক চালে গম পাবা।
আচ্ছা আচ্ছা হ'ব দিয়া মই তুমি আই ডি টো পঠাই দিবা মই চাই ল'ম। তোমাৰ চচিয়েল মিডিয়াটো হব দিয়া। বাকী মও এনেকে কম্পিটিশনত গৈছিলো বাৰু সত্ৰীয়া।
অহ
ফাৰ্ষ্ট মেডেল এটা পাইছিলো এবাৰ আৰু ছেকেণ্ড।
অ অ ঠিকেই আছে বাৰু।
সেইটোৱে বাকী অলপমান জানো ন মানে। সেইটোৱে আৰু বাকী তুমি ডান্স কৰিব ভবা নাই এইবিলাক অলপ হিপ হপ টাইপ ডান্স।
নাই নাই সেইটোতো আমাৰ মানে হেৰিতে নপৰে ন।
কালচাৰ।
অ সেইটো আৰু কত হেৰি কৰিম আৰু আমাৰতো মানে কালচাৰ আমিয়ে ৰক্ষা কৰিম। লাগিব সেইটো কাৰণে নিজৰটোৱে হেৰি কৰিছ-
সেইটোয়ে ন তুমি মানে আমাৰ অ- সমৰ মান মৰিয়াটো ৰাখিছা আৰু। আচ্ছা ঠিকে কৰিছা বাৰু আজিকালিটো তোমাৰ খৰছা এইবিলাকতো মানে নানাচ তোমাৰ চ' তুমি এইটো কৰি আছা বাৰু ভাল কথা আৰু পোৱালীকো শিকাবা। ন, ঠিকে কৰি আছে দিয়া।
বাকী এনে তুমি কিমান ফিজ লোৱা এনে তোমাৰ ক্লাছটো
নাই মানে মই ইতে ইমান নলও এয়া বয়স চাই মানে লওঁ। এনে মই পাঁচশ টকাৰ পৰা হেই অ তিনিশ টকাৰ পৰা হেৰি কৰিছো আৰু।
আচ্ছা আচ্ছা আৰু মইতো তোমাৰ বিশ বছৰ তেনে মোকতো বেছি ল'বা নেকি?
অ সেইটোতো মানে ন তোমাৰ লগত মানে কলাৰ বেচন ছলাৰ বেচন হব ন তো মিলাই কৰি লম আৰু কিবা এটা।
মানে মই তোমাক পইচা নিদিওঁ দেই।
অ হয় কিয়, অ অ হ'ব মই চাম বাৰু কাৰণ মোৰো অসুবিধা হ'ব ন যদি তোমাক ফ্ৰীতে হেৰি কৰি দিওঁ।
তেনে ময়ো কিবা এটা মিলাই দি দিম আৰু।
অ মই মানে সেইটো কৰি লৈ পিনে ঘৰ চলাই আছো ন।
তোমাৰ এইবিলাক আমি খতিয়া শিকাম ন তেনে আমি এইবিলাক ভিডিঅ' যে চচিয়েল মিডিয়াটো দিম। ন
অ অ পাৰি আজিকালিতো মানে অ অ।
অহ